উম ক এনেই আছোঁ তই
এয়া এনেই
অ কিবা খালি উম ভাত খোৱা নাই ৰুটি খালো। তই?
উম ময়ো ৰুটিয়ে খালো।
অঁ কি কৰি আছিলি?
এনে অ। কেইদাম আছিলে কাম কৰি আছিলো অ
অঁ কাপোৰ চাপোৰ ধুই আছিলি নেকি?
উম ইমান ধুব লগা হৈছে আজি একদম
ময়ো ৰাতিপুৱাৰ পৰা লাগি লাগে এতিয়াহে আৰু শান্তি
চুতিয়ে পোৱা নাই আজি।
আকৌ আবেলি আছে সোমাবলৈ
উম এনে সেইফালে যাম বুলি ভাবিছিলোঁ।
অ ক'ত যাও হা
তহঁতো ফালে ফুৰিব যাম বুলি ভাবিছিলোঁ।
আহিবি।
তাকে ন তুমি নিব আহিবা আক।
অ মই আকৌ কেনেকৈ নিব যাম মই আকৌ চিনি নেপাওঁ নহয়।
অ অ
আধা ৰাস্তালৈক আধা ৰাস্তালৈকে যাব পাৰিম।
অ আহিবা আহিবা।
আধাৰাস্তালৈকে তুমি আহিবা আক
উম
তাৰপা মা হঁত
বাকী এই মা হঁতে মোবাইল চাই আছে।
খবৰ
খবৰ ভালেই তোমাৰ?
আছোঁ আৰু নমৰি জীয়াই
অ হয় নেকি?
হা হেল্ল'
অঁ
কি?
এনে কলেজ চলেজ গৈ আছা?
নাই যোৱা। তুমি?
কলেজ এয়া পৰীক্ষা হৈ আছে যে।
অ', সেইকাৰণে যোৱা নাই, বাকী ঘৰত ভালেই চবৰে?
ভালেই ভালেই।
অ'। আমি যে মই যে কৈছিলো এইপিনে ফুৰিব যোৱা কথা।
অ'।
যাবা নেকি?
তাকেতো যাম বুলি ভাবিছিলো বাৰু কেতিয়াকে বা?
উম, তোমাৰ হেৰি লগৰ কেইজনী মানক ক'বা মোৰ লগৰ কেইজনী মান যাব বাৰু।
অ'।
এইয়া গৰম বন্ধৰ গৰম বন্ধতে যোৱা ভাল হ'ব।
উম, উম।
এনেই ক'ত যাম বুলি ভাবিছা বা?
অ', এইয়া টুমজাংখনেই যাওঁ।
অ'।
পাৰিবা যাব?
উম, ভালেই হ'ব দিয়া অ' পাৰিম পাৰিম।
উম, ভালে লাগিব এনেও পাহাৰীয়া জেগা সেইফালে।
উম, এতিয়া গৰমত আৰু।
ঠাণ্ডা ঠাণ্ডা হ'ব।
উম।
কিহত যাবা ট্ৰেইনত যাবানে নে নে এনেই গাড়ীত যাবা?
ট্ৰেইনতে যাম দিয়া।
ট্ৰেইনত আকৌ ট্ৰেইন বা ৰখেনে নাই একো গেৰেণ্টি নাই ন, আমাৰ যদি অকণমান দেৰি হৈ যায় আকৌ আকৌ তাতে ফচি যাব লাগিব এটা ৰাতিৰ কাৰণে।
অ', সেইটোও হয় বাৰু।
ডিচকাচ কৰি ল'ব লাগিব আৰু সিহঁতে বা কি কয় কিহত যায়।
মোৰ লগৰ কেইজনীয়েতো মই যিটো ক'ম সেইটোৱে সেইটোৱে যাব বাৰু। বাকী তোমাৰ তোমাৰ লগ লগৰ কেইজনীক সুধি ল'বা।
অ', অ', মই সুধি চাব লাগিব সিহঁতক আজি।
অ', এনেই কেইজনীমান যাব বা?
উম, যাব চাগে অ' সাতজনি মান।
অ', মোৰ লগৰ আকৌ পাঁচজনীমান হে যাব।
অ', সৰহকে হ'লে ভালেই লাগিব গৈ।
উম।
এনেই কেতিয়াকে বা হেৰি কৰিছা যোৱাৰ প্লেনিং?
হেল্ল'।
অ হেল্ল'।
এনেই কেতিয়াকে ব প্লেনিং কৰিছা তাৰিখ চাৰিখ ফিক্স কৰিলা নে নাই বা?
নাই কৰা তোমালোকৰ লগৰ কেইজনীক সুধি লবা যায় নে নাযায় কি গাড়ী- কথা আছে ন। তাৰপিছত আকৌ যদি মানুহ কমি যায় তেতিয়া ভাড়াটো অকণ বেছিকৈ পৰি যাব। আকৌ মানে খানাৰো কথা আছে ন কি কি- তেমিয়ে বা মানুহ কোন কোন যায় গম পাই মি তাৰপিছত- কোনো এনেই, দহ তাৰিখ মানে যাব গ'লে ভাল হ'ব চাগে।
অ, তেতিয়া তেনো বেছি গম হব ন অহা মাহত।
অহ। দহ তাৰিখ মানে গ'লে ভাল হ'ব কাৰণ- দহ তাৰিখ মানে, তোমাৰ কাম আছে নেকি আকৌ দহ- তাৰিখে। অ কাম নাই, মোৰো নাই সেইকাৰণে মানে- মান জাও বুলি ভাবিছো।
তো যাওঁ বুলি-
অহ। ঘূৰিপকে চাই আহিব পাৰিম। অলপ উৎপাতো কৰিব পাৰিম।
অ, আৰু লগৰ বিলাকৰ লগত গ'লে ভালো লাগে।
উম লগৰবিলাকৰ লগত গ'লেতো গ'লেতো এনেও উৎপাত হয়ে আৰু।
হম। আগতে আমি থাকা কৰাতটো হেৰি কৰি ল'ব লাগিব।
অ। থাকি মানে কি তাত?
অ থাকি দিম আৰু অকনমান ভালদৰে চাই আহিম যাম যেতিয়া।
অঁহ তেনেহ'লে ট্ৰেইনত গ'লেও হ'ল কথা নাই তেতিয়া হ'লে।
অহ।
দুই তিনদিন মান থাকি ধুনীয়াকে ঘূৰি পকি আহি- ট্ৰেইনতে গুচি আহিব পাৰিম আকৌ।
এতিয়া মানে, এবাৰেই- যাম ন ভালদৰে ফুৰি আহিম আৰু তাত।
উম উম, সেইটো ট্ৰিপ খতম হোৱাৰ পিছত আকৌ কেইদিনমানৰ পিছত- ভাবিম আৰু যাবলৈ কাৰণে।
অহ। বেলেগ এটা চাব লাগিব ন তেতিয়া।
উম। বেলেগ এটা চাবলাগিব বেলেগত যাম।
উম।
অ তোমালোকৰ ঘৰত বোলে আম আছে মই।
অ আছে আহিলে খাব পাৰিবা।
উম, থৈ দিবা দেই।
উম উম থৈ দিম। বাকি কোৱা আৰু।
অহ তোমালোকৰ ফালে বজাৰ কেতিয়া হয় বা? বজাৰ দিনাখনে যাব পাৰিলো হয়।
হা হা?
তোমালোকৰ ফালে বজাৰ চজাৰ কেতিয়া হয় বা? তেতিয়া যাব পাৰিলো হয়।
অ আমাৰ ইয়াত বজাৰ সোমবাৰে হয়। তোমালোকৰ?
আমাৰ ইয়াত দেওবাৰে হয়।
দিগদাৰ হৈ যাব ন আমাৰ। অঁ, আমাৰ ইয়াত দেওবাৰে হয় ন দিগদাৰ হৈ যাব গে চব।
অঁ দিগদাৰ হ'বতো অঁ। পিনে দেওবাৰে আকৌ এপিনে সোমবাৰ হৈ যাব ন।
অঁ।
পিছে ভাওঁনা চাওনা পাতিছে নে নাই পতা তোমালোকৰ গাঁৱত?
হা হা?
ভাওঁনা চাওনা পাতিছে নে পাতা নাই?
অ ভাওঁনা পাতিলে।
অ তুমি নকলাই আক' যাব পাৰিলো হয়।
অ পাহৰিয়ে থাকিলো নহয়। তেতিয়া উৎপাত হৈ আছিলে যে, আকৌ মইয়ো ভাও লৈছিলো। ৰিহাৰ্চেল কৰি আছিলো মানে ক'বলৈ নহ'ল আৰু।
অ কি লৈছিলা বা?
নাৰায়ণী কন্যা।
অহ অ তোমাৰ নাচা ভিডিঅ' চিডিঅ' আছে নে নাই?
অঁ আছে আছে।
অঁ দি দিবাচোন দেই।
অ দি দিম।
অঁ।
এনেই তোমাৰ ড্ৰাম কি বা?
কি কৈছা?
অ তোমাৰ মানে এইটো কিয় কৈছিলো ৰখিবা ড্ৰীম ড্ৰীম।
অ এইটো কবলৈ নোৱাৰি দিয়া।
অ হয় নেকি?
সেইটো নকওঁ আৰু এতিয়া কাৰণ ধৰা এতিয়া কৈ দিম পিছত নহ'ব ত সেইকাৰনে লুকাই থৈ দিয়াই ঠিক আছে।
উম, হয় বাৰু।
উম বাকী তুমি কলেজত কলেজতে নে বেলেগ কিবাও কৰা?
উম কিবা কৰা মানে মই এতিয়া কম্পিউটাৰ শিকি আছো
অ কম্পিউটাৰ
অ তুমি
মই কম্পিউটাৰ ল'ম বুলি ভাবিছো কিন্তু লও নে নাই সেইটোহে এতিয়া আৰু
অ
লব'তো লাগিছিল ভালেই কম্পিউটাৰটো
অ সেইটো বাৰু ভাল হয় আকৌ এতিয়াতো মানে চব হেৰিয়ে ন চাইন্সৰ
উম
টেকনলজিকেল কাম বিলাকত হেৰি কৰিব লাগে ন
উম হয়
ঠিকেই বাৰু
অ
বাকী ঘৰত ভালেই চবৰে
উম ভালেই ভালেই
তোমালোকৰ সেপিনে গৰম বৰষুণ দিছে নে নে ৰ'দ দিছে
কি কবা এইবাৰ বৰষুণ দিয়ে এবাৰ ৰ'দ দিয়ে একদম
আমাৰ ইয়াত আকৌ ইমান গৰম থাকিব পৰা নাই
উম এই কাপোৰ বিলাক ওলাই দিও এই আকৌও সোমাব লাগে এনে কোৱা মানে একদম
অঁ তাকেইতো কি হৈছে জানো বতৰ বিলাক
হা কি কৈছা
কি হৈছে বতৰৰ আৰু
উম
এই বৰষুণ এই ৰ'দ
উম উম দিয়া হ'ব দিয়া ন
উম হ'ব দিয়া